হেল্ল'
হেল্ল'
কি কৰিছ?
এনেই আছোঁ তই?
ময়ো এনে আছোঁ ৰ'বা বাকী খবৰ ভাল?
উম ভাল-ভাল তোৰ ভাল?
ভাল-ভাল।
ঘৰত ভালনে?
অ' ভাল-ভাল ঘৰত ভাল।
উম বাকী এনে অলপ, ফোন কৰোঁ বোলো।
অ' তোৰ ভালনে ঘৰত?
হা
তোৰ ভালনে ঘৰত?
ভাল-ভাল, হুম নাই আজিকালি বোলো তইচোন নিয়মীয়াকৈ পঢ়া শুনা কৰা আৰম্ভ কৰিছ।
অ' এ মানে কি হয় মই মানে কালি মানৰ পৰা কালি নহয় আৰু এসপ্তাহ হ'ল এনে অলপ অলপকে পঢ়িব চেষ্টা কৰি আছোঁ। আগতে বহুত সময় নষ্ট কৰিলোঁ যে এতিয়া অলপ-অলপ বুজিলোঁ কি পঢ়িব লাগে বুলি শিকিলোঁ। সময়ৰ মূল্য কেনেকুৱা আৰু যদি মানে ক'বলৈ যাও তোৰ মোৰ আগতে কেনেকুৱা হয় পৰীক্ষাৰ আগ দিনালৈকে মই মানে নপঢ়োৱে। পৰীক্ষাৰ আগদিনা ৰাতিহে মই মানে চাও কি কি পঢ়িব লাগিব তেতিয়া মই মাথা চাথা নষ্ট হৈ যায় তেতিয়া বুজো কি মই সময়বোৰ যে এনে খেদাইছিলো আৰু মই যদি ক'বলৈ যাওঁ সময় মূল্যতটো মানে বুজি পাব লাগে আৰু এতিয়া অলপ অলপকে শিকিছো সময়ৰ মূল্যতটো কেনেকুৱা। ত' সেইখিনিয়ে
একেবাৰে ঠিক কথা কৈছ তই দেই আৰু ময়ো আগতে মানে ভাবিছিলো যে আজি নহ'লে কাইলৈ কৰিম পিছত কৰিম এনেকে ভাবিলোঁ হেতেঁন কামটো কৰাই নহয় কিন্তু পিছত সেই কাইলৈতো কেতিয়াও নাহিল।
তই ঠিক কথা কৈছ কিন্তু। মোবাইলটো হাতত ল'লে ভাবো কি পাঁচ মিনিট ব্যৱহাৰ কৰিম কিন্তু কেতিয়াতো পাঁচ মিনিটৰ পৰা দহ মিনিট, বিশ মিনিট, ত্ৰিশ মিনিট, এঘন্টা, দুঘন্টা হৈ যায় ক'বই নোৱাৰি। যেতিয়া সামাজিক মাধ্যমত বেছিকে অনলাইন থাকোঁ ৰিল চাম বুলি কিমান এনেকে সময় যে মই বৰবাদ কৰিছোঁ এই মোবাইলটোৰ নামত।
মোৰ লগতো একেই হয় যান মই ৰিল চাওঁতে- চাওঁতে কেতিয়া সময় ক'ত গুচি যায় গমেই নাপাওঁ।
উম আৰু তাৰ পিছত যেতিয়া মানে পঢ়িবলৈ বহোঁ তেতিয়া মনত আহে কি ইমান সময় যদি মই আগতে ব্যৱহাৰ কৰিলোহেতেন তেন্তে, তেন্তে চাগে মই আৰু বহুত কিবা কিবি জানিব পাৰিলোঁ হয়, পঢ়িব পাৰিলোঁ হয় কিন্তু নপঢ়োৱে ফোনতে মই মানে চব সময়খিনি উলিয়াই সেই কৰি দিও ৰিল চাই কিবা চাই আৰু এনে এনেকুৱা নহয় কিবা জানিব লগা বস্তু চাইছো এনে কিবা কিবি ফাল্তু বস্তু চাই কিনে উৰাই দিওঁ ত' সেইটোৱে আৰু।
সজাগ হয় ক'ব গ'লে মানে সময়টো যদি এবাৰ গুচি যায়। সময়তোত আমি আকৌ ঘূৰাই আনিব নোৱাৰো। টকা গুচি গলে হেৰুৱালে টকা হেৰুৱালে আমি সেইটো আকৌ উপাৰ্জন কৰি ঘটিব আৰু কিন্তু মানে সময়তটো কেতিয়াও ঘূৰাই আনিব নোৱাৰো।
উম তই ঠিকেই কৈছ দেই। সেইটো কথা আৰু মানে মোৰ দেউতাক সদায় কয় কি ঘড়ীৰ কটাডাল কাকো অপেক্ষা নকৰে। কথাটো কিন্তু মানে বহুত সচাঁ তোৰ সময়ে ধনী দুখীয়া একো নাচায় খালী চাই একোৱে নাচাই তই খালি সময়টো কেনেকে ব্যৱহাৰ কৰিবি তোৰ ওপৰত নিৰ্ভৰ কৰে গোটেইখিনি।
চবকে সমানে একেই দে। একে দিয়ে মোৰ মানে মোৰ কাৰণে যদি এই এঘন্টাটো এনেই গৈছে সেই ধনী মানুহটোৰ কাৰণেও এঘন্টাটো এনেই যাব সেই দুখীয়া মানুহতোক কাৰণে এক ঘন্টাটো এনেই যাব। আৰু আমি সেইখিনি ব্যৱহাৰ কৰিব জানিব লাগিব সময়টো। কেনেকে ব্যৱহাৰ কৰে কি কৰে এতিয়া সেইটোয়ে আৰু ব্যৱহাৰ কৰিব জানিব লাগিব আৰু যদি কথা কবলৈ যাওঁ সময় বহুত নিচ কঠোৰ হয় বুলিও কয়। এতিয়া এইটো এতিয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে দেচোন।
কথাটো কিন্তু বহুত ধুনীয়া কৈছে দে। আপোনাৰ সময় সকলোৰে বাবে একদম সমান। দিনটোত ধনী দুখীয়া মানে সকলোৰে চৌবিশ ঘন্টা থাকে কাৰো যে বেলেগ বেলেগ-বেলেগ কে সময় নাঠাকে কিন্তু তো
উম, তই ঠিকেই কয়চ আৰু যদি কবলৈ যাওঁ পাৰ্থক্য কেৱল এইটোয়ে কি কোনো সে চৌবিশ ঘণ্টা কেনেকে ব্যৱহাৰ কৰে চা এতিয়া সেইটোৱো ধনী দুখীয়া এইবোৰ কোনো নাচায়। তই কেনেকে ব্যৱহাৰ কৰিবি গোটেই চৌবিশ ঘন্টাটো সেইটো মানে সেইটো মানে কেনেকে তই ব্যয়ৱহাৰ কৰিবি সেই চৌবিশ ঘন্টাটো সেইটো বেছি মেটাৰ কৰে। ত' সেইটোৱে আৰু।
উম, তেওঁলোকেও আমাৰ দৰে মানে চৌবিশ ঘন্টাই পাইছিল কিন্তু মানে প্ৰতিটো মুহুৰ্তৰ মূল্য় বুজিছিল।
উম, তই ঠিকেই কৈছ আৰু তেওঁলোকে আমাৰ অ' সেইটো হয় কিন্তু। আৰু যদিও মানে কবলৈ যাওঁ ইমান মানে বহু এনেকুৱা সফল মানুহ আছে সফল মানুহৰ জীৱনী পঢ়িলে মানে গম পাই যায় সিহঁতে সময়তটো কেনেকুৱাকে তোৰ কটাইছে যেনেকে এ পি জে আব্দুল কালাম হওক আৰু এনেকুৱা বহুত আছে। তোৰ সফল মানুহ যিবোৰৰ আমি মানে কাহিনীবোৰ পঢ়িলে গম পাওঁ কি সিহঁতে কেনেকে সময়টো ব্যৱহাৰ কৰিছিল। আৰু মই যদি ক'বলে যাওঁ মানে সেইখিনিয়ে আৰু।
কলেজৰ আগত মোৰ এটা অভিজ্ঞতা হৈছিল জানা
কি হৈছিল?
আৰু মানে ভাবিছিলো কি এতিয়া বহুত সময় আছে মই পিছত পঢ়িম, পিছত পঢ়িম। কিন্ত শেষত কেইদিনমানত ইমানেই হেঁচা পৰিল যে মানে কি কৰিম কি কৰিম সময় কম হ'ল তেতিয়া ঠিকমতে পঢ়াও নহ'ল। টেনচনো বাঢ়ি আহিল
তই ঠিকে কৈছ মোৰো এনেকুৱা অভিজ্ঞতা আছে। শেষ মুহূুৰ্তত সকলো মানে কৰিবলে গলে একোৱে কাম ভাল দৰে নহয়। এনেকুৱা লাগে কি। কি যে মানে কৰিম এতিয়া। শেষৰ টাইমত মোৰ এনেকুৱা পঢ়া শুনাতে নহয় দে বেলেগ কাম বোৰতো যদি মই ক'বলে যাওঁ এচাইনমেন্ট লিখা কিবা চাবমিট কৰা কিবা কিবি কৰা সেইবোৰটো মই মানে আগ দিনালেকে ৰখি থাকো। উমহ, ৰখি কিনে মোৰ তেনেকুৱা হয়। সেইকাৰণে মানে আজিকালি অলপ অলপ, অভ্যাস কৰিছোঁ আৰু সময়ৰ কাত স সময়ৰ কাম সময়ত কৰিবলে।
সেইবাবে ময়ো মানে এতিয়া মানে অলপ অলপ কৈ কাম কৰিবলে চেষ্টা কৰোঁ যাতে পিছলৈ সেইবোৰ থাকি নাযাৱক। আকৌ এনেকুৱা অৱস্থা নহয় যাতে মোৰ
সেইটোৱে আৰু মই এখন মানে ৰুটিন বনাই লৈছো দিনটোত কি কি কাম কৰিম আগতেই লিখি ৰাখো কি এইটো সময়ত মই এইটো কাম কৰিম এইটো সময়ত মই এইটো কাম কৰিম তেনেকে আৰু, আৰু এনেকে যদি তই মানে ৰুটিন এখন বনাই লয় তেতিয়া তই মানে সময়টো ভালকে ব্যৱহাৰ কৰিব জানিবি মানে নষ্ট কৰিব মানে অলপো তোৰ ইচ্ছাই নাযাব
বাকী তেনেকুৱা কৰিলে কি সুবিধা হয় নিকি
বহুতে বেছি সুবিধা হয়। প্ৰয়োজনীয় কামবোৰ সময়তে শেষ হয় আৰু উপৰিও অপ্ৰয়োজনীয় কামত মানে সময় নষ্ট কম হয় তোৰ যদি ক'বলে যাওঁ যিবোৰ তোৰ মানে একদম দৰকাৰী কাম আছে সেইবোৰ এক একদম সময়ত হৈ যায়। আৰু আমিটো এনে সময়টো মোবাইল চায়ে কটাই দিওঁ। মানে অপ্ৰয়োজনীয় কামত আমি ম আমি মানে সময় সময়টো মানে কটাই দিওঁ। কিন্তু মানে এইটো তই যদি নিয়ম মতে যদি তই যদি ৰুটিন যদি বনাই লৱ, তেন্তে মানে গোটেই খিনি কাম হৈ যাব ভালকে। সেইকাৰণে মই ভাবো কি তইও এটা তইও এখন মানে এনেকে ৰুটিন এখন বনাই লবি তেতিয়া তোৰো মানে কামবোৰ সহজ হৈ পৰিব।
কি ঠিয় আচলতে ক'ব গ'লে কিবা মানে ব্যস্ত থাকিলেই নহয় মানে সঠিক কামত সময় দিয়া বেছি প্ৰয়োজন আৰু সময় ব্যৱস্থাপনা শিকাটো এটা দক্ষতায়ে।
উম তই একদম ঠিকেই কৈছ, কেৱল মানে বস্তু থাকিলেই নহয়। সঠিক কামত সময় দিয়া বেছি প্ৰয়োজন। তোৰ মানে এনেকুৱা নহয় কি কি মই বহুত আজি ব্যস্ত কাৰো লগত কথা পাতিব সময় নাই এইটো নহয় তই সেইখিনি তই যে কৈ আছ কি তই ব্যস্ত বুলি সেই ব্যস্ত থকা সেই যিখিনি তই কাম কৰিবি সেইখিনি কিন্তু তোৰ প্ৰয়োজন কাম হ'ব লাগিব। এনেকুৱা নহয় কি তই বোলে মই ব্যস্ত আছোঁ, মই ৰিলত ৰিল চাই ব্যস্ত আছোঁ। সামাজিক মাধ্যমত মই অনলাইন হৈ ব্যস্ত আছোঁ। সেইটো হ'লে কিন্তু এনেকে নচলিব।
অ সেইটোৱে, বহুত ভাল কথা কৈছ কিন্তু দেই মানুহে কয় যে মোৰ সময় নাই সময় নাই। কিন্তু সঁচাকৈ সময় নেথাকে নে, সময় নষ্ট হয় সেইটো কোনেও মানে সেইটো চবে ভাবিব লাগে কিন্তু কথাটো এবাৰ
উম, তই তই ঠিকেই কৈছ দে, মানে যদি ক'বলে যাওঁ তেতিয়া মানে আমি নিজেই অপ্ৰয়োজনীয় কামত ইমান সময় খৰচ কৰি দিওঁ যে দৰকাৰী কামৰ বাবে সময় নেথাকে। মই ক'লো এতিয়া মো'বাইল চাই কিনে এনেই সময়বোৰ, এনেই সময়বোৰ নষ্ট কৰি দিওঁ কিন্তু যিবোৰ দৰকাৰী কাম আমাৰ যিবোৰ সময় আমি মানে কৰিব লাগে। সেইবোৰ কিন্তু আমি নকৰোঁ। ত' মই ভাবো কি দৰকাৰী কামবোৰে হৈ থাকিব আমি যদি ৰুটিন এখন বনাই লওঁ।
তই ঠিকে কৈছ। আৰু ক'ব গ'লে আৰু এটা আন কথা হৈছে যে সময়মতে মতে কাম কৰিলে আমাৰ মানসিক চাপটো মানে কম হয়।
উম তই এইটো ঠিকেই কৈছ। আৰু মানে কাম বাকী থাকিলে মানে মনটো ইমানেই বেছি অশান্তি লাগি থাকে। তোক মই মানে কি ক'ম। এতিয়া চা মোৰ যদি পঢ়িব লগা আছে মোৰ যদি পঢ়া নহয় মো মনটো অশান্তি লাগি থাকিব, আৰু আগ দিনালৈকে মই যদি ৰখো ৰখি কিনে বোলে ৰাতি পঢ়িলো। ৰাতি পঢ়িলেও মোৰ মনটো ইমানে বেছি মানে চব পঢ়া নহয়, অলপহে আধাহে পঢ়া হয়, আধা পঢ় পঢ়া হোৱাৰ কাৰণে মন মনটো মানে একদম অশান্তি লাগি থাকে। এতিয়া যদি মই সময়ৰ কাম সময়তে কৰোঁ, তেন্তে মোৰ ম মনটো মানে অশান্তি নালাগিব। মই সেইটোৱে ভাবো, কি চবেই সম মানে সময়ৰ কাম সময়তে যেন কৰে। এনেকে যেন মানে নষ্ট নকৰে। ব্যৱহাৰ যেন কৰিব জানে।
কৈছ যে কথাটো তাৰ মানে বহুত ভালদৰে কথাবোৰ কৈছ আৰু মানে ময়ো বাকী থকা কামবোৰ শেষ কৰিব চে কৰোঁ বাৰু। বাকী দে ঠিক আছে তোৰ লগত আকৌ কেতিয়াবা কথা পাতিম দে।
উম ঠিক আছে।
অহ।